হেল্ল'।
অ', কি কৰি আছা?
অ', আছো, ডিউটিতে আছোঁ মই।
হয় নেকি? অ' খবৰ পাতি ভাল?
অ', ভাল।
হয় নেকি অ' দুপৰীয়া কি খালা আজি? হা, আজি কি খালা দুপৰীয়া?
আজি আজি কি খালো আজি চয়াবিনৰ তৰকাৰী আজি নিৰামিষ।
হয় নেকি অ' খবৰ পাতি ভালনে?
অ', ভাল।
হয় নেকি আজি অলপ স্কুল লাইফৰ বিষয়ে কথা পাতো দিয়া।
এ নাই অ' ঠিক আছে সুধা।
অ', তুমি স্কুল যায়কে ভাল পাইছিলানে সৰুতে?
সৰুতে
অ', সৰুতে স্কুল গৈকে ভাই ভাল পাইছিলানে তুমি স্কুল?
অ', স্কুলতো সৰু থাকোতে ইমান মানে আৰু যাব লাগে আৰু মানে ৰাতিপুৱাই উঠাই দিয়ে।
অ', এইটোয়ে আমাৰ ডিচিপ্লিন শিকোৱা হয় ন আমাকে এইটো শিক্ষাৰ কাৰণে জীৱনতো ডিচিপ্লিন বস্তুতটো লাগে। সেইকাৰণে আমাক খৰা চপে উঠাই গে সেহেঁতে। সেইটো এটা ডাঙৰ বেয়া লগা কথা হয় কি নহয়।
তেতিয়া মানে আৰু এ ৰাতিপুৱা ৰাতিপুৱা জ্বালা লাগে এতিয়াতো আৰু
এনে গৰম দিনতো ঠিকেই ঠাণ্ডা দিনতো উঠিবই মন নাযায়।
অ', এইটো হয় আৰু।
এনে ঠাণ্ডা দিনতো বা উঠি যাবৰ কাৰণে বিৰাট ডাঙৰ সমস্যা
এতিয়াতো যেন তেন মাৰি মাৰি উঠাই লাগিলে।
অ', মাৰি মাৰি উঠে আৰু তোমাৰ অ' কি বোলে তোমাৰ বহুত সেইটো কৰে ন।
অ'।
এ তোক স্কুলৰ টেনশ্যন থাকে পঢ়িব দিব লগা হেন
উম, উম, এইটোও থাকে কিন্তু। তাৰপিছত কেতিয়াবা আকৌ ফটকে কিবা আকৌ একো টেষ্ট লৈ লয় আমি
অ', টেষ্ট লৈ লয় আৰু কেতিয়াবা মাৰে।
উম।
এনেই স্কুল যায় মোক ভাল লাগিছিল নে নালাগা লগা নাই কোৱাচোন সৰুতে একেবাৰে? হয় নেকি অ'।
বাকী তোমাৰ?
আহ খবৰ পাতি ভালে বাৰু এনেকুৱাই। নাই এনেই আছো আৰু একো কৰা নাই মানে তোমাৰ মানে উম, আজি অলপ স্কুল লৰ বিষয়ে কৰো তোমাৰ লাইফত মানে চুটি টাইমত কি কৰিছিলা চুটি টাইমত চিধা ঘৰত আহছিলানে?
ইটো আৰু ক'ত পচিবল হ'ব চিধা ঘৰত। এ এনেই আৰু লগ কেইটাৰ লগত যাওঁ।
হয় নকি? আমি যে স্কুল টাইমত তোমাৰ ধৰা কেতিয়াবা আ-কাৰবাৰ ঘৰত আম খাব গ'লো, কেতিয়াবা কাৰোবাৰ ঘৰত লিচু খাব গ'লো এনেকুৱা আছিলে, ধান্দাই নাই, এই কাপ পোৰ, মায়ে সুধিছিলে, অ'-হাল মাৰিব গৈছিলে নে স্কুল গৈছিলে? কাপোৰটো একদিনতে ৰঙা হৈ গৈছিল। হাল মাৰিব পঠাইছোঁ ন স্কুল পঠাইছোঁ তোৰ কাপ কাপোৰ-চাপোৰ ইমান ৰঙা হৈ গৈছে, আমিহে জানো কেতিয়াবা আম গছত উঠোঁ, কেতিয়াবা লেচু চু গছত উঠোঁ, এই অৱস্থা বেয়া হৈ যায়। এনেই তোমাৰ স্কুল লাইফত তেনেকুৱা কিবা আ-চাবজেক্ট ফেভৰেট আছিল নেকি তোমাৰ? অ', ধৰা, অ' ইংলিছ, হিন্দী
এ শ্চালা, স্কুল লাইফত মানে পঢ়াই মানে উম, নপ, উম, এইটোৱেই আৰু
অ', মোৰো তেনেকুৱাই, সমস্যা মানে ডাঙৰ সমস্যা পঢ়া-শুনাত।
এ মোৰ এটা চাবজেক্টে চবতকে বেয়া আছিল, মই মেথছ একদম বেয়া পাইছিলোঁ মানে।
হয় নেকি, অ' মই সৰুৰ পৰা কিন্তু মে-মেথছত বহুত ভাল লাগিছিল মেথছ কৰিকে কি হ'ব, আৰু কৰিব, বেলেগ কৰিব একদম টান পাইছে সিহঁতি, অ', বেলেগ কৰি
নলৈ মই পুৰা একদম, যেন তেন টানি টুনি
পাছ হৈছা মানে অ', এনেই তোমাৰ ভাল লগা চাবজেক্টটো কি আছিলে?
ভাল লগা ক'ব গ'লে ভাল লগাটো সাইন্সে আছিল, কিন্তু ফিজিক্সটো, এই তাতে আকৌ মেথছ আহি যায় ন, সেইটোকাৰণে
অ', ফিজিক্স অ', চাইন্সততো মেথছে থাকে ন, তাৰ কাৰণে অলপ প্ৰব্লেম হয়।
সেইটো হয়, মেথছতো থাকিবই, মেথছ বহুত ইম্পৰ্টেণ্ট হয়, ডেইলি লাইফতো ইউজ হয়।
অ', ডেইলি লাইফতো ইম্পৰ্টেণ্ট হয় আৰু তোমাৰ ভাল লাগে না।
হু-হুম সেইটো একদম ভাল নালাগিছিল। টিউচনো লৈছিলোঁ মেথছত, তাৰপিছতো তেও ইমান হোৱা নাই আৰু ভাল।
অ', তেনেকুৱাই আৰু কি ক'বা, মেথছ
উম।
কৰিব লাগে, কিন্তু মেথছটো জীৱনৰ ডাঙৰ এইটো হয় ন। সেইকাৰণে মেথচটো কৰোঁ। এ মই মেথছ সৰুৰ পৰা ভাল পাইছিলোঁ, মোৰ কি এটা মানে বেনিফিট আছিলে, মই সৰুতে টেন লৈকে ত', এ-অ', তোমাৰ পুৰণটো মনত ৰাখিছিলোঁ, সেইটো ত' সেইকাৰণে মোক অসুবিধা হৈছিলে মেথছ কৰাৰ কাৰণে, বহুত সুবিধা হৈছিলে।
অ', এইটো বহুত দৰকাৰ অ'।
অ', সেইটোৰ কাৰণে মানুহে বেছি টান পায়, মই সেইটোৱে আগত শিকিছিলোঁ। মই সেইটোৱে আগত শিকি-মানে সেইকাৰণে মোক অলপ ভাল লগা হৈছিল মেথচ। উম, আৰু তোমাৰ এ ক-স্কুল লাইফত যেনেকুৱা ব্ৰেক সময়ত কি কৰিছিলা?
আমাৰ স্কুলততো ইমান ইয়ে গ্ৰাউণ্ড নাছিল ন।
অ'।
তেও আমি আমাৰ বিল্ডিং আছিল, তাতে আৰু এনে কেতিয়াবা আমি-আমিয়ে মানে উম, ডাঙৰ ডাঙৰ বেচ আছে। ছিলো না সৰু সৰু ক্লাছত গৈ পেলাই বেলেগৰ টিফিন খাই দি থৈ আহো।
হয় নেকি, উম, মানে, মানে ডাঙৰ বেজ আছিলা, মানে বেলেগৰ বেজত যাইগে কিবা কিবি, মানে সেইটো কৰিছিলা নেকি? অ, এনে মোকতো ভালে লাগিছিলে, স্কুল লাইফ যদি, স্কুল লাইফত এতিয়া ঘূৰি পঠাব পাৰে যদি যেদ তুমি ঘূৰি যাব পাৰিলে তুমি আকৌ স্কুল লাইফ পঢ়িব বিচাৰা নেকি?
এইটো হয়, ত কৰিলে তো, এনেকুৱা হলেতো কৰিলো হয় স্কুল লাইফ আকৌ কৰিব ইচ্ছা যায়।
লাইফ বিৰাট বেয়া পাইছিলো যে,
এতিয়াই, এতিয়াই ভাবো আৰু স্কুল লাইফে বেষ্ট আছিল।
অ সেইটো, কলেজ লাইফৰ নিচিনা স্কুল লাইফ ভাল পোৱা নাই মই।
হয়, মোৰ কলেজ লাইফত ইমান দিয়াৰ নাছিল কাৰণ কি আমাৰ চব উম ক্ল'জ ফ্ৰেণ্ড কেইটা চব বেলেগ বেলেগ হৈ গৈছিলো ন।
অ
হেটো কাৰনে
হয় নেকি উম, তেতিয়া স্কুল লাইফৰ লগ দিলা তোমাৰ লগতে আছে ন।
অ, তিয়াও আছো এতিয়াও কথা চথা পাতো।
হয়' নেকি, লগ পাঅ নে?
অ', ওচৰতে চব ওচৰতে থাকোঁ। এতিয়াটো চবেই এক অ,
গৈছিলা নে, ক'ৰবাত ফুৰিব তুমি?
ফুৰিব- চুৰিব যাওঁ আগতে গৈছিলো, এতিয়া আৰু টাইম নাই এতিয়া চবে কামত ব্যস্ত, হৈ গৈছে। এতিয়া আৰু কেতিয়াবা কওঁ যাম যাম বল যাম কৈ তাৰ পিছত নহয়ে কাৰোবাৰ টাইমে নিমিলে হেইটো কাৰণে,
অ' একেই আৰু মোৰটো এতিয়া লৈ লগেই পোৱা নাই। যেতিয়া স্কুল লাইফত যেতিয়া আমি টেন পাছ কৰিলোঁ তাৰপিছত, এই লগকেইটা কোনোবা ক'ৰবাত গ'ল কোনোবা ক'ৰবাত গ'ল। স্কুল লাইফত তোমাৰ ছোৱালী ফ্ৰেড আছিলে নে?
ছোৱালী ফ্ৰেণ্ড আছিল।
হয় নেকি? মই কিন্তু স্কুল লাইফত কেতিয়াও ছোৱালী ফ্ৰেণ্ড বনাই পোৱা নাই দেই।
আছিল কিন্তু ইমান ইয়ে নাই, কাজিয়া- চাজিয়া লাগি থাকোঁ আৰু কি আৰু ইমান মাত বোল নাই আৰু,
মোৰটো এনে ছোৱালী ফ্ৰেণ্ডটো নাছিলে স্কুল লাইফত একেবাৰে ছোৱালী ফ্ৰেণ্ডে নাছিলে একদম মানে সেইটোও আছিল। সেইবোৰৰ লগত দূৰত তে আছিলো। সেইকাৰণে, এনেকুৱা নাছিলে। তোমাৰ এনে চবত এনে, এনে চবতকৈ ভাল ফ্ৰেণ্ড এতিয়া স্কুল লাইফৰ আছে না কলেজ লাইফৰ।
কি?
ভাল ফ্ৰেণ্ড,
ভাল ফ্ৰেণ্ড?
উম'
সেইটো স্কুল ফ্ৰেণ্ডে আছিল ক'ব গ'লে। কলেজ ফ্ৰেণ্ডটো ইমান আছিলো যিমা যেতিয়ালৈ কলেজত আছিলো পুৰা একদম ঠিকে আছে, তাৰপিছত আৰু সিহঁতৰ লগত ইমান মাত বোল নাই আৰু।
হয় নেকি?
উম।
মোৰো এনেকুৱাই হ'ল, স্কুল লাইফত মানে ছোৱালীটো ফ্ৰেণ্ড নাই বাৰু। ল'ৰাবোৰো ফ্ৰেণ্ড আছিলে তেনেকুৱা ছোৱালী ফ্ৰেণ্ড বনাইয়ে ভাল পোৱা নাছিলোঁ। সেইকাণে ছোৱালী ফ্ৰেণ্ড বনোৱাই নাই।
কলেজত মই ইমান যোৱাও নাছিলোঁ সেইটো হয়। যাওঁ আৰু কেতিয়াবা। অ'।
মোৰ কলেজতটো মই ক'ব গলেতো মই তোমাৰ মাহত একবাৰ একবাৰ দুবাৰ আৰু একজামত গৈছিলো কলেজ কলেজ লাইফত বিন্দাজ হৈছিল। কেতিয়াবা ফিল্ম চাব গৈছিলো, কেতিয়াবা ক'ৰবাত পাৰ্কত ঘূৰিব গ'লো। কেতিয়াবা নদীত গ'লো গা-ধুব। কেতিয়াবা তুমি স্কুল লাইফত বাং মাৰি পাইছা নে? স্কুল লাইফত কেতিয়াবা।
স্কুল লাইফত এনেকাটো কৰা নাই। কলেজতে যি কৰা কৰিছোঁ আৰু। স্কুলত ইমান ষ্টিক্ট আছিলে আমাৰ স্কুলটো।
হয় নেকি? স্কুল লাইফত তোমাৰ ধৰা এইটো কি বোলে, এ ৱাল পাৰ হৈ গৈছিলোঁ আমি। ৱালৰ পৰা পাৰ হৈ গে আমি গুচি গৈছিলোঁ। কিমান বদমাছ আছিলোঁ, কেতিয়াবা কাৰোবাৰ মাথা, কেতিয়াবা কাৰোবাৰ মাথা ফুটাই দিওঁ, কেতিয়াবা কাইটা লাগি গে বিৰাট ডেঞ্জাৰ, কব পাৰি স্কুল লাইফত। আমাক অ' গুণ্ডাগিৰি আছিলোঁ অলপ।
অ', অ'।
আমাৰ বহুত মানে স্কুল লাইফত জেং হৈছে, ল'ৰাৰ লগত।
উম, অ' হৈছিল নি? এ মোৰো হৈছিল এবাৰ, এ যাৰ লগত হৈছিল তাৰ লগতে এতিয়া ভালদৰে কথা পাতো আৰু।
এ মইতো স্কুল লাইফত বম কাজিয়া কৰিছো। মানুহৰ লগত এ কি কবা সৰুতো মানে কাজিয়া কৰা যায় না।
উম, এইটোয়ে আৰু সৰুতে আৰু ইমান বুজি চুজি নাপ পাও আৰু কিবা কলে খং-চং উঠি দিয়া যে মাৰি দিওঁ আৰু।
মাৰি দিও এতিয়া এতিয়া এ স্কুলতটো কিমান বেঞ্চ কিমান বেঞ্চ ভাঙিলো, এইেটোৱে নাই পাত্তাই নাই। বেঞ্চ ভাঙি কি কৰোঁ, লাষ্টত ফেলাইকে থৈ কে গুচি যাওঁ। বহুত হৰামি আছিলো, আমি তিনিজন আছিলো। আমি খালি বেঞ্চ ভাঙিছিলো, বেঞ্চ ভাঙি লৈছিলো।
হে এইটো অ' স্কুলত এনেকুৱা কৰা নাই। কিন্তু কলেজত বা কলেজত। পুৰা একদম কলেজতো পুৰা কাজ সিও লাগিছে পুৰা একদম, এ এটাই লৰাইতো পুৰা এ মেইন ষ্টাফ ৰুমৰ তাতে মানে টিচাৰ কেইটা বহে। এইটো বাহিৰৰ পৰা লগাই দিছিল।
এই ব
পুৰা কাজিয়া।
হয় নেকি, আমাৰ তেনেকুৱা কলেজ লাইফত ভদ্ৰ আমি ভদ্ৰ হৈ গলো। স্কুল লাইফত অভদ্ৰ আছিলো তেতিয়া বুজি পোৱা নাছিলো। এতিয়াতো বুজি পাওঁ। অঁ' দিয়া ঠিক আছে। ইয়াৰ বিষয়ে পিছত ভালকে কথা পাতিম দিয়া, দে ঠিক আছে দিয়া। থেংক ইউ থেংক ইউ।